হেল্ল', হেল্ল', অ, কি কৰি আছা?
এয়া অকমান এনে ৰাস্তা ফালে আহিছিলো।
অ', এতিয়া অ', আছো। আছো। তোমাৰ ভালনে?
উম', উম, ভালে।
অ', বোকা দিছিলে নে আজি?
আজি দিছিলে। পথাৰতে আছিলো।
অ', অ,
তপা হেৰি দুটামান বজাত আহিলো। আহি পেলাই এতিয়া আকৌ হেৰি গুচিয়ে যা পিছবেলা নগলোগে আৰু।
অ', অ, বোকা ৰুবে ভাল হৈছিলে নে?
আজি বাৰু এনে ৰ'দ নিচিনা লাগিছে। কিন্তু গাত ৰ'দতটো ন লগা বতাহতটো দি আছে যে।
অ', অ,
মাহ মানুহে ভাবিব পাৰে হেৰি হৈ আছে বুলি ৰ'দতটো বেছি কাৰণে লাগিছে বুলি। কিন্তু সেই ইমান না লগা।
অ', এনে ৰুব পৰা হৈয়ে আছে। ভাল হৈ আছে মানে আৰু
অ', অ, ভাল হৈ আছে। আজি একদম মুধৰপা মুধলৈকে দি থৈছে আৰু ৰুই থকাহে কথা।
তাকেহে বতৰটো বেয়া হলে ভাল আৰু ৰুবলে বৰষুণৰে
অ', কাইলে তাকে বৰষুণ দিব নেকি বষ ষুণৰ দিয়া হ'লে ভাল আছিলে।
ৰ'দ দিলে হেৰি হয়, আকৌ ৰ'দতো ৰুব নোৱাৰি যে,
নোৱাৰি। কাইলে আৰু খুৱ পৰা উঠিম পাঁচটা বজাতে গাত ধুমা চিধা মই পথাৰলৈহে যাম আৰু বাকী একো নকও।
অ', অ, তাকে হে অ, অকলে অকলে দিগদাৰ নহয়। কথালৈকে যাবা নে ঘৰৰ কামে কৰিবা নে।
উম', আহ আছে, আৰু সিহঁতেও গুচি সলাব লাগে। গোন্ধাইছে এতিয়া সময়ে নাই নহয়।
অ', হয়। আকৌ
কোন মানে এনে সদায় ডেইলি চালি চালি দিও তাৰ যিটো তুংটো ওলাই যায়। সেইটো ওলাই গ'লে মই ধুনীয়াকে পেলাই দিও তেতিয়া ইমান গোন্ধটো হেৰি ন হয় অনুভৱ নহয় আজি মানে একে আজিয়ে কালিয়ে কেবাৰে লাগিবই নাপালো।
অঁ
কাৰণে এতিয়া হেৰিও হৈছে সলাবও লাগে ভুচিটো। এতিয়া সময়ে নোহোৱা হ'ল জানো পাই এতিয়া কি কৰো।
অ কেলে হেৰি যে এইটো কি সময়মতে সলাই থাকিলে গোন্ধটো ইমান নাথাক আৰু সেহেদি চফা হৈ থাকিলে ভাল হে।
তেতিয়াহে সিহঁতৰ ৱেট
ৱেটটো বাঢ়িব অ লেতেৰাকে ৰাখিলে ৱেট নাবাঢ়ে যে।
লেতেৰা হ'ব তেতিয়া নোৱাৰোঁ।
উম চাহ তাহ খালানে?
চাহকন খাই পেলাই ওলাই আহিছো। লৰা লৰা লৰা দুটা আকৌ হেৰিতে ঘৰতে খেলি আছে। মই বোলো খেলক মই অকমান ওলাই যাওঁ ৰাস্তা ৰাস্তা।
এতিয়া আকৌ চাহ তাহ খোৱা নাই নহয় চাগে।
চাহ তাহ নাইখোৱা।
অঁ অঁ।
চবকে দি মেলি ওলাই আহিলো আও।
অ, ৰাতি যোগাৰ কি কৰিবা?
ৰাতি জানো পাই কি কৰো এতিয়া।
অ।
তাকে ভাবি আছো এজনক কৈছো বোলো কি কৰিবা ৰাতি এতিয়া মাও গাটো ভাল নাই।
অ
জানো কি আনে।
মা কি হৈছে জ্বৰ নে বেলেগ?
মা গাতো জ্বৰ অন্য একো নাই।
অঁ
হঠাতে জ্বৰ উঠিলে।
অঁ।
তাৰপিছত এতিয়া মোৰ চিন্তাই হৈ গৈছে মানে এইসোপা।
অ তোৰ পথাৰে চথাৰে বৰ দিগদাৰ হ'ব পায়।
সিমান সোপা কাম কেনেকে কি কৰো জানো পাই।
উম উম।
ভাবিবই পোৱা নাই দেখোন।
অ ব্ৰইলাৰ হৈ চম্ভালিবা নে, খেতিয়ে চম্ভালিব নে, ভাতে পানীয়ে ক লৰা আছে বৰ দিগদাৰ অ।
মনতে ভাবি আছিলো সোমবাৰে মানে আজৰি হৈ যাব পৰা হলে ভাল আছিলে।
অ। সোমবাৰ মানে তিনদিন, চাৰিদিন আজি কি বাৰ আজি শুকুবাৰ, শনি, দেও, সোম অ হৈ গলহেঁতেন।
উম মাও যদি ভালে থকা হলে
ধুনীয়াকে হৈ গ'ল হেঁতেন সোমবাৰ মানে আজৰি হৈ গ'লা হেঁতেন।
অ', আজৰি হৈ গ'লো হেঁতেন।
আজি হেৰি, বতৰটো বৰ এটা বেয়া নহয় ন?
বতৰ বেয়া নহয়, বতাহ মাৰি আছে। মানে গা ঘৰত থাকিলে সেই বতাহটো নালাগে আকৌ।
উম।
এতিয়া পথাৰত থকাৰ কাৰণে বতাহটো লাগি আছে গাত।
অ'। তাকেহে হেৰি, বাকী ভাত পানী এতিয়া, মই এনে বহি আছোঁ।
অ', অ'।
ছোৱালীয়ে ইমান আমনি কৰিছে। তাৰপিছত পুখুৰীত মাছ ধৰিলোঁ, মাছ এটা পালোঁ।
ডাঙৰ মাছ নে?
অ', একদম দেৰকেজি মান হ'ব।
ঔ, বৰশীত আহিছে? অ', চিঙি নগ'ল যে আকৌ।
চিঙি নগলে অ', এইবাৰ দিয়া মাছ, তাৰপিছত হেৰি, ঘৰৰ জিকা তিনিটা ছিঙি থৈছিলে মায়ে।
আজি খাবাহে আৰু তেতিয়াহলে।
ছিলে তাৰপিছত হেৰি, এইয়া তাকেহে ভাবিছোঁ আৰু খাম বুলি, মও অসুবিধা, ৰান্ধনি বেলেগহে বনাব আৰু।
অ', অ', কোনে বনাব তেতিয়াহলে?
এই মানুহজনে বনাব লাগিব আও, মাৰো গাটো বেয়া যে। কি কয়, মিলাই মি বনাব, উম।
যেনেকে হলেওঁ।
উপায় নাই নহয়, এতিয়া মানুহজন নাই, অকণমান এইফালে ওলাই গ'ল, এই ফেনৰ পাংখা খন সৰি পৰিলে।
অ'।
তাৰপিছত হেৰি উম, হেয়ালৈ গৈছে। অকমান আঁতৰলৈ, চেণ্টাৰলৈ গৈছে, ফেনখনৰ হেৰিটো ভাল কৰিবলৈ গৈছে।
অ'।
দেই। অকমান এই, অ', গৈছে চেণ্টাৰৰ ফালে। অকমান দূৰ হব যেনিবা, গোটেই দিনটো কোৰ মাৰিলে। কোৰ মাৰি পেলাই হেৰি ভাগৰ লাগিলে, দহ দচটা বজা, ৰাতিপুৱা দহটা বজাৰ পৰাই কোৰ মাৰিছে। কোৰ মাৰুতেনে মাৰুতেনে ভাগৰ লাগিছে, তাৰপাছত এতিয়া আকৌ নগলেও নহয় কাম, ফেনখন বেয়া হৈ আছে, গৰম এচাটিহে। কেনেকে শুব গৰমত?
গৰমত আকৌ শুবও নোৱাৰি নহয়।
অ', তাৰপিছত সেইকাৰণে হেৰি, এজনে বোলো নহয় আজৰি হৈ আছোঁ যেতিয়া, ফেনখনকেই হেৰি কৰি থৈ আহোগে, ভাগৰ লাগিছে তেওঁৰ এতিয়া উপাই নাই মানে, নগলেওঁ নহয়, সময় নাপায়গে এতিয়া কাইলে কঠীয়া তুলিব লাগে, কঠীয়া তুলিবলৈ মানুহ বিচাৰিব লাগিব এতিয়া। ৰোৱনী বিচাৰিব লাগিব।
উম।
ৰোৱনীয়ে এতিয়া পাবলৈ নাই।
অ'।
উম, বৰ দিগদাৰ হৈছে অ'।
অ'।
খেতি-চেটিবোৰ উঠাৰ পিছত ক'ৰবালৈ যাম বুলি ভাবি আছিলো, এতিয়া এয়াহে হ'ল। কিনো কৰিম, উম। তাকেহে।
উম।
ল'ৰাৰ এতিয়া স্কুল বন্ধয়ে নহয়?
অ', বন্ধ তাৰ এতিয়া, গৰম বন্ধ দিলে যে।
অ', অ', অ'। তোমাৰ, তোমালোকৰ ভন্টিয়ে ফোন কৰিছে নে?
ভন্টিয়ে ফোনে কৰা নাই, তাই এতিয়া হেৰি, টিউশচনৰ ল'ৰা-ছোৱালীবোৰ থাকে যে।
অ', অ', তোমাৰ মাৰ ঘৰনো ক'তনো?
এ, অকমান দূৰ আৰু।
অ'।
অলপ দূৰ আৰু।
তেতিয়া আকৌ ল'ৰা, খেতি-চেতি উঠাৰ পিছতে চাগৈ ঘৰলৈ যাব পৰা হ'ব?
অ'। তেতিয়াহে যাব পৰা যাব আৰু, এতিয়া আৰু নোৱাৰি আৰু।
কেনেকে যাব পাৰিবা নো?
অ'।
উম, উম। উপাই নাই আৰু, অকলশৰীয়া মানুহ সেইটোৱে দিগদাৰ আৰু।
উম, খেতিটো উঠাই যাম আৰু।
অ', অ'। খেতিটো উঠাই পেলাই আকৌ, হেৰি আহিব। হাউ, স্কুল খোলা মাত্ৰটো তোমাৰ, ৰক্ষাই নাই নহয়।
উহু, সেয়া মা টা বাজিল বুলি ক'লে, তাক ৰেডি কৰিবই লাগিব।
উম, কি পিন্ধে ড্ৰেছ, বগা নে নীলা?
এ, সিহঁতৰ বাৰ লৈ আছে, সোমবাৰেও বেলেগ থাকে। থাকে, মঙ্গলবাৰেও বেলেগ থাকে, বুধবাৰেও বেলেগ থাকে। বৃহস্পতিবাৰে, শনিবাৰে বগা, সোমব টিফিন এতিয়া, দিয়া হোৱা নাই।
অ', অ'।
টিফিন মানে সিহঁতৰ, বাৰটা বজাত ছুটি হৈয়ে যায় যে।
অ', গম পাইছো।
সেইটো কাৰণে, টিফিনৰ কথাটো আহি পৰা নাই আৰু।
অ', অংকুৰ নে মুকুল এতিয়া?
এতিয়া মুকুলত।
অ', অ', অ', মকুলত নি?
উম, আৰ এইবাৰ অংকুৰ উঠাই দিলে। এতিয়া উম আ অংকুৰৰ ঠাইত মুকুল আহিল। মূ্কুলৰ ঠাইত প্ৰভাত শ্ৰেণী।
অঁহ, আছে অকণমান।
উম। আজিকালি সেইটো উঠাই দিলে।
উঠাই দিলে অ'। ভালেমান পইচাও যায় ন, এবছৰত কিমান দিব লাগে?
এইটো বছৰেকত নহয় যেনিবা, ওম এডমিশনৰ ফিজ পয়ত্ৰিশশ। আৰু মাহিলী ফিজ পাঁচশ।
ত অ অ, তাকে উপায় নাই নহয় এতিয়া।
উম, কৰিব লাগিব দিব টো লাগিবই আৰু দিলো যিহেতুকে। মই পাঁচ বছৰত দিছো।
অ পাঁচ বছৰত দিছা।
অহ।
অ অ।
পাঁচ বছৰ কমপ্লিটটো হোৱাগে নাই? চাৰে চাৰি বছৰ হৈ আছে।
অ অ, চাৰি চাৰে বছ চাৰে চাৰি বছৰত দিছা অ। এনে এতিয়া কিবা কিবি লি লিখা ম কৰিছে নে কিবা, লিখিব পাৰিছে নে?
হা?
লিখা মেলা কিবা কৰিছে নে লৰাই?
লিখা মেলা মানে অ আ কেইটা অকমান পাৰিছেগে আৰু।
অহ।
বাকী ইমান নাই পোৱাগে এক, দুই কেইটা।
তাৰপিছত আকৌ সেই হে গোটেই এ মানে স্কুলখনত সেইয়ালৈ কে আছে নে? টেনৰ ক্লাছলৈকে আছে নে? অ অ।
হু।
তাকেহে অ ফল। ভালে পঢ়াব পাৰিলে ভালে, নহ'বা আমাৰ চৰকাৰীটো আজিকালি গুৰুত্ব আছে বাৰু চৰকাৰীবিলাকতো।
উম।
হলও, ভালকে স্কুল এখনত পঢ়িলে আমাৰে ভাল, ল'ৰা - ছোৱালীটো ভাল হলে।
সেইটোৱে তাক
পঢ়ি - মেলি ভাল মানুহ হোৱাটোহে লাগে হয় নহয়?
অ।
ইমান কষ্ট কৰি যদি তুমি যদি ভাল মানুহ নহয়, ভাল হেৰি নকৰে
উম, ভালকে পঢ়িলে ইয়াতে হৈ যায়।
এ ইয়াতে হৈ যায় কিন্তু মানে তোমালোকৰ চাগে ওচৰ হয় চাগে স্কুলখনলে। উম, সুবিধা যত পাও। সুবিধা পালে ভাল আৰু। উম।
ঠিকে আছে তেতিয়াহ'লে। হ'ব বাৰু।
উম, উম, ঠিক আছে, হ'ব দিয়া।
অ', অ' হ'ব।
তোমাৰ ফালৰ পৰা কাটি দিয়াচোন। মোৰ এই নেটৱৰ্কটো হেৰি হৈ আছে।